হেল্ল',
অ', কোৱা।
অ', শুনা পাইছা?
অ', পাইছোঁ।
কি কৰি আছা? এ, আছো এনে, তুমি। তুমি কি কৰি আছা?
বহি আছো? চাহ খালা? এ, গছৰ তলত যিহে গৰম।
গৰমৰ কথা নক'বা আৰু মানুহ থাকিব নোৱাৰা হৈ ছে গৰমতে ইমান গৰম। তুমি
হয়। দিয়া।
মোৰ সেয়া মানে কালি এপা ভৰি এটা বিষ। বিষতে এতিয়া মানে তাই খোজকাঢ়িব পৰা নাইকিয়া তোমাৰ। ৰাতিপুৱা অলপ, অলপ ব্যায়াম কৰিছোঁ। ৰাতিপুৱা এক্সাৰচাইজ দিছে। এক্সাৰচাইজ কৰিছো। পোন্ধৰ দিনৰ কাৰণে দিছে। মানে য়োগা কৰিবেলে।
অ', সেইবোৰ কৰিলে। এনেও ভাল আমাৰ অ,
অ',
শৰীৰৰ কাৰণে
শৰীৰৰ কাৰণে ভাল আৰু ৰাতিপুৱা, ৰাতিপুৱা এনেও স্বাস্থ্য ভালে থাকে। খোজকাঢ়িব লাগে ন। আৰু তোমাৰ য়োগা মানে ডেইলি অ', বনত খোজকাঢ়িব লাগে আৰু আজিকালি কি খোজকাঢ়িবা মানে ৰাজপথত, ৰাস্তাত তোমাৰ খোজ কাঢ়িবলে তোমাৰ গাড়ীৰ যি উ, হুলস্থূল হয়। তোমাৰ এইটো কাৰণে খোজকাঢ়িব নোৱাৰা হৈছে ন মানুহে ৰাতিপুৱা খোজকাঢ়ি প্ৰব্লেম হৈ যায়। ৰাতিপুৱা সোনকালে উঠি যে তুমি গা বিষৰ কাৰণে খোজ অকন কাঢ়িবা, সেইটো নোৱাৰে নহয়। তোমাৰ কিমান গাড়ী আহে, কিমান ডাঙৰ, ডাঙৰ ট্ৰাক আহে। সেইটো কাৰণে মানে তোমাৰ বহুত কষ্ট হৈ যায়। আৰু তুমি ৰাতিপুৱা, যদি মোক এতিয়া পোন্ধৰ দিনৰ য়োগা দিছে। ভৰি বিষৰ কা কাৰণে। পোন্ধৰ দিন তোমাৰ কৰি পেলাই চাইছোঁ হয়। পোন্ধৰ দিন কৰি চাও। তাৰ পিছত কি ৰিজাল্ট পাও চাই লওঁ।
হ'ব দিয়া।
অ', পোন্ধৰ দিন কৰিব দিছে। তাৰপিছত তোমাৰ ৰাতিপুৱা ৰাতিপুৱা এতিয়াও এনেও মানুহৰ শৰীৰৰ কাৰণে এ, ব্যায়ামটো বহুত জৰুৰী হয়। ন, আজিকালি অ', হয় আজিকালি তোমাৰ ককালৰ বিষ ভৰি বিষ তোমাৰ মানুহৰ আঁঠুৰ বিষ কিমান বিষ হৈ আছে। সেইটোকাৰণে মানে এতিয়া তোমালোকৰ মাহঁতৰো যদি তেনেকুৱা মানে বিষ চিষ হয় তেতিয়া তুমি ৰাতিপুৱা মাহতক ক'বা যে অলপ ব্যায়াম কৰিবলে, ব্যায়াম কৰিলে মানে নিজৰ দেহাটো বহুত সুস্থ হৈ থাকে গম পোৱা। আৰু নিজৰো ভাল, নিজৰ দেহাটো ভাল হৈ থাকে ন'। সেই তেনেকুৱা। এতিয়া সদায় যেদি যেতিয়া ব্যায়াম কৰিবা তুমি ঔষধ নাখালেওতো ভাল পাবা ন'।
অ' ঔষধে এনেও ভাল নকৰে নহয় বিশেষকে শৰীৰটো তিহে কৰে।
অ' ক্ষতিহে কৰে, মেডিচিন খাবা তোমাৰ কিডনীত তোমাৰ প্ৰব্লেম হ'ব কিত নী কমজুৰি হ'ব সেইবিলাকৰ কাৰণে মানে লিভাৰ বেয়া হয়, চবফালৰ পৰা প্ৰব্লেম হৈ যায় মেডিচিন খালে।
উম, আমি কিন্তু এইবিলাক হেৰি নকৰোঁ হয়নে, আমি ব্যায়াম বা এইবিলাক নক কৰোঁ কিন্তু দখ, মানে ভাল হ'ব লাগে আৰু যে দৰৱ এটা খাই দিও এনেক কে ভাবোঁ ন' সেইটো নহয় কিন্তু ব্যায়াম চ্যাম কৰিব লাগে, এইবিলাক ঘৰুৱা যিখিনি পায় আৰু। তেনেকৈয়ে ঠিক কৰিব লাগে কাৰণ ঔষধ খোৱাটো ইমান ভাল নহয় যে।
হয় ভাল নহয়। এতিয়া তুমি যদি ব্যায়াম কৰা নহয় তেতিয়াহ'লে মেডিচিন নাখালেও তোমাৰ ঠিক হৈ যাব আৰু যদি তুমি কৰা তেন্তে মেডিচিনটো খাবই লাগিব ন' এলাহ কৰিলে ৰাতিপুৱা তুমি পাঁচটা বজাত বা উঠি পেলাই তুমি ব্যায়াম কৰিলা, ব্যায়াম কৰাৰ পিছত তুমি নিজৰ নিজৰ গাটো কিমান ভাল লাগে তুমি চাবাচোন ৰাতিপুৱা ব্যায়াম কৰাৰ পিছত।
এই কৈছায়েনে ৰাতিপুৱা মানে অইন ব্যায়াম নকৰিলেও মানে খালি ভৰিয়ে যে বনত খোজ কাঢ়িব লাগে, নিয়ৰটো যেতিয়া ভৰিৰ তলুৱাত মানে লাগে আৰু তেতিয়া মানে বহুত বেছি ভাল হয়, বহুত বেমাৰৰ কাৰণে ভাল বিশেষকে থাইৰইডৰ কাৰণে বেছি ভাল সেইটো।
কাৰণে বেছি ভাল অ'। থাইৰইডৰ কাৰণে তোমাৰ মানুহে এতিয়া ডক্তৰৰ মেডিচিন খাই থাকে ন'। এতিয়া তোমাৰ
পুৱা এটা খাব দিয়ে, ক'ৰবাত এটা খাব দিয়ে বহুত বস্তু মু পাচিব লাগে তেনেকে কয় কিন্তু দৌৰা অভ্যাস ঘৰৰ ব্যায়াম চায়াম কৰিলে যে এইবোৰ ল থাইৰইড মানে কমি যায়, এইটো থাইৰয়ড
আৰু তোমাৰ থাইৰডত তোমাৰ চয়াবিন খাব নিদিয়ে। তাৰপিছত তোমাৰ কবি খাব নিদিয়ে মানে তুমি প্ৰটিন বস্তু থাইৰইডত একোৱে খাব নোৱাৰা, প্ৰটিন থাকা বস্তু তুমি একো একোৱে নোৱাৰিবা, তাতকে তুমি ৰোগী হৈ থাকিবলৈ মানুহ ৰাতিপুৱা যদি ব্যায়াম কৰা তেতিয়াহ'লে তোমাৰ কিমান এটা বেনিফিট হয় হয়নে?
সেইটোয়েই, আজিকালি মানুহে আকৌ সেইবোৰ মানে শৈ নক কয় আৰু যে দে দৰৱ এটা খাই দিও মানে এনেকৈ ঠিক হৈ যাম মানে তেনেকুৱাই ভাবেই ন' আজিকালি মানুহ বা এইবিলাকে তেনেকুৱাই হ'ল, চব এলেহুৱা হৈ গ'ল অ' ব্যায়ামটো কৰিবলৈও এলেহুৱা এলাহ কিবা এটা কাম কৰিবলৈও এলাহ কৰে মানে চব মানে টকা পইচাৰ যুগ যে এতিয়া টকা মানে টকা খেদে আৰু অকমান ভাল হৈ যাব তত
অ', অ' মানুহৰ সেইটোৱে আজিকালি আৰু যে অকমান নিজৰ দেহাটোৰ কাৰণে অকমান কষ্ট কৰিম সেইটো মানে মান নুহে নাভাবে নহয়, এতিয়া মই চোৱা এস
ব আজিকালি আৰু এইবোৰ কথা নেভাবে গম পাইছানে।
অ' নিজৰ দেহাটোৰ কথা নিজে ভাবিব লাগিব ন' এতিয়া মানুহ বিলাকৰ ইমান বেমাৰ, ইমান বেমাৰ কিহৰ কাৰণে হৈ আছে, নিজৰ দুখতে তে গম পোৱা নিজৰ দুখতে, নিজে যদি নিজৰ দেহাটো ঠিক নকৰে কোনে ঠিক কৰি দিব হয় নে নহয়?
হয় আজিকালি চাবাচোন, আগতে ধান কাটোতেও আমি মানুহ নিজে নিজে যাওঁ, আজিকালি ধান কাটিবলৈ মেচিন লগাই দিওঁ
মেচিন লগাই দিয়ে মানুহে কষ্ট নকৰে, কষ্ট নকৰে
আগৰ মানুহে ব্যায়াম নকৰিলেও হৈ যায়, আগৰ মানুহে ব্যায়াম নকৰিলেও হৈ যায় কাৰণ কাম কৰি থাকে যে
চোৱা মানুহে কষ্ট নকৰা ফলত আজিকালি ডায়বেটিছ বাহি গৈছে হয়নে, ডায়বেটিছ মানুহৰ কিয় হৈছে আৰু ডায়বেটিছ বাহা লগে লগে তোমাৰ নানান ধৰণৰ বেমাৰে তোমাৰ লগ লব মানুহ কম হৈ যাব তুমি খাব নোৱাৰা ইটো নাখাবা, সিটো নাখাবা কিমান হয় নে?
অ' প্ৰায়ভাগ খাব ভাল পোৱা বস্তু খিনিয়ে যদি খাব নোপায়, কি হব বাৰু কোৱাচোন?
অ' অ' তুমি ভাল পোৱা বি মিঠাই মানুহে মি-মিঠা বস্তুতো মানুহে ভালেই পায় হয়নে এতিয়া ডায়েবেটিছত তুমি মিঠা খাব নোৱাৰা, ডায়েবেটিছত তোমাৰ মানুহে নিদিয়ে ৰাতিপুৱা মানুহে খোজকাঢ়িব লাগে, মানুহে খোজকাঢ়ে অ' আৰৈ চাউল খাব নিদিয়ে, তোমাৰ উখোৱা চাউল খাব লাগে এইবিলাক মানুহে কৰে জানো আজিকালি
অ' আজিকালি কৰ বাচমিতি হেৰি
অ' সেইবিলাকহে খাবগে গৈ পেলাই তোমাৰ ডায়বেটিছ বেমাৰ তেনেকে মানুহে যদি ৰাতিপুৱা, ৰাতিপুৱা খোজ কাঢ়ে বা কষ্ট কৰে মানুহে কষ্ট নক ফলত, আজিকালি ইমান মানুহৰ বেমাৰ বৃদ্ধি পাইছে গম পোৱা মানুহে কষ্ট কৰিব লাগে গম পোৱা নে, মানুহে যিমান কষ্ট কৰিলেও মানে বেমাৰৰ পৰা সদায় সকাহ পাই থাকে আৰু মানুহে ৰাতিপুৱা সোনকালে উঠিলে, মানুহ সদায় নিৰোগীয়ে থাকে নিৰোগী হৈ থাকিব, মানুহে সদায় ৰাতিপুৱা সোনকালে উঠ উঠিব লাগে সেইটো কাৰণে সোনকালে যদি নুঠে, তেতিয়াহলে বেমাৰী হবাই তুমি যদি নিজক হেৰি নকৰা, কয়াৰ নোলোৱা, নিজৰ যদি যত্ন নকৰা কেনেকে হব হয়নে নহয়। তুমি যদি নিজৰ, নিজৰ যত্নটো ল'ব লাগিব ন।
ভাত খাব মানুহ
অ'।
অ'।
বাৰটা, এটালৈকে উঠি বাৰটা এটালৈকে শুই থাকিব আজিকালি যে' এনেকুৱাই হৈছে ন, আৰু হেৰি ভাল বস্তু খাই জানো, ফ্ৰেচ বস্তু বোৰ খাই জানো, চব একদম মানে মচলা জাতীয় বস্তুৱয়ে খাই ক'ত বেমাৰ নহ'ব মানুহ, আজিকালিতো চ'ব সেইবোৰ বস্তুহে খাব শাক পাত খাবলে মানে বেয়া পায় সেইবিলাকে আৰু সেইকাৰণৰ পৰা সেইবিলাকৰ কাৰণেও মানুহৰ বেমাৰ হয়
অ' এতিয়া তোমাৰ ডায়বেটিছত তোমাৰ, ৰাতিপুৱা নিম পাত খাব লাগে তে তিতাকেৰেলা খাব লাগে, তোমাৰ সেইবিলাক মানুহে খাই জানো, কেতিয়াও নাখায়। তোমাৰ ডাইৰেক্ট ঔষধ খাব আৰু বেমাৰ ভাল হৈ যাব, সেইটোৱে ভাবি থাকে।
তেনেকুৱা নহয় কিন্তু, যিমান পাৰোঁ আমি ঘৰুৱা বস্তু দি আমাৰ বেমাৰবোৰ
অ', বেমাৰবোৰ ঠিক কৰিব লাগে, নিজক বচাবলে হ'লে ঘৰুৱা ট্ৰিটমেন্ট কৰিবই লাগিব ন।
কৰিবই লাগিব, মানুহে কয় এতিয়া চোৱা, মানুহে ক'ব এই ঘৰুৱা ট্ৰিটমেণ্টে কিনো ভাল হ'ব নহয় নহয় এই ডক্টৰৰ ওচৰত যোৱা, কিন্তু, তেনেকুৱা নহয় ডক ডক্টৰ ওচৰত গ'লে কি কৰিব, কেইটামান বেজি দিব আৰু কেইটামান ঔষধ দিব এতিয়া, ঔষধত কি চব ফ্ৰেছ দিয়ে নেকি, একো নিদিয়ে চব
একো নিদিয়ে, কেমিকেলে থাকে, এতিয়া মানুহে ডায়বেটিছৰ কাৰণে তোমাৰ উম, উম। উম, তোমাৰ কেমিকেল থাকে কাৰণেটো কিডনীত প্ৰভাৱ পৰে ন মানুহৰ। কিনো মানুহৰ কমজুৰি কিহৰ কাৰণে হয়, এই মেডিচিনৰ কাৰনেটো হয় উম, মানুহে সেইটো বুজি নাপায় নহয়, সেইটো নোবোজেই, এতিয়া তোমাৰ ৰাতিপুৱা যে ডায়েবেটিছ তিতাকেৰেলা পাতটোযে তুমি খোঁওৱা
অ'।
অ'।
সেইটোয়ে জানে।
সেইটোয়ে জানে। আৰু তোমাৰ সেইটো কাৰণে মানে গাঁৱলীয়া দৰৱবিলাকতো মানুহে গুৰুত্ব ত্বটো দিব লাগে গম পোৱানে? এতিয়া সেইটো কাৰণে তুমি তোমাৰো হওঁক বা যাৰে নহওঁক তুমি যাক মানুহক মানে ক'ব পাৰিবা যে নাই মানুহে ব্যায়াম কৰিলে, য়োগা কৰিলেও, মানুহ সুস্থ হৈ থাকে হয় নে নহয়? য়োগা মানুহে কৰিব লাগে, সদায় কৰিব লাগে য়োগা। গম পোৱা? য়োগা মানুহে বহুত মানে, য়োগাৰ ওপৰত মানুহৰ বহুত চৰ্চা হৈ আছে, আজিকালি। গম পাইছা? সেইটো কাৰণে মানে মানুহে কৰি থাকিব লাগে, আৰু তুমি য়োগাটো পা তোমাৰ যিকোনো বিষ, বেমাৰ, সকলো বেমাৰে তোমাৰ ভাল হ'ব। অকল যে তুমি, নিজৰ আৰু তোমাৰ বয়সৰ চাপটোও কমকে পৰে। গম পোৱানে, য়োগা কৰিলে সেইটো কাৰণে মানে মানুহে য়োগাটো সদায় ৰাতিপুৱা মানে পাঁচটা, চাৰে পাঁচটা, চাৰিটা, চাৰে চাৰিটাত উঠি সদায় য়োগা কৰিবই লাগে। নহ'লে কেতিয়াও মানে মানুহ সুস্থ